অ', শুনিছোঁ কোৱা?
অ', কি খবৰ পিছে?
মোৰো ভালে দিয়া! তোমাৰ?
ভাল, ভাল, ভাল! মোৰো ভাল! হেৰি? তুমি এতিয়া ঘৰতে আছা নেকি?
মই ঘৰতে আছো দিয়া!
অ', ঠিকে! মই ঘৰতে ৰবা?
অ'!
পিছে ভাত চাত খালা নে কি? আজি পুৱাৰ!
পোৱা ভাত খোৱা নাই ৰুটিকে খালোঁ? তুমি খালানে নাই পুৱাৰ!
অ', খালো খালো! পুৱা এই পইতা ভাত আছিল অলপ পইতা ভাতে খালো আৰু কালি ৰাতিৰ!
অ'
হয়, হয়' হয়! পিছে ব্যস্ত আছে নেকি?
ব্যস্ত নাই ৰবা পোৱা!
অ', বস্ত নাই যদি অলপ এটা বিষয়ত কথা পাতিব পাৰো নে কি?
কোৱা কোৱা?
তাৰপিছ সামাজিক মাধ্যমৰ অলপ বিষয়ৰ ওপৰত অলপ কথা পাতো নেকি?
অ', এইটো এটা ভাল বিষয়! যিহেতু সামাজিক মাধ্যম? বৰ্তমান টাইমত অতিকৈ গুৰুত্বপূৰ্ণ কথা পাতি ভাল লাগিব! অ', ক
ইয়াতে আহা কথাই পাতো সামাজিক মাধ্যমৰ ওপৰত অলপ!
অ', কোৱা!
এয়াচোন কোৱা? তুমি এ! সামাজিক মাধ্যম বুলিলে কি বুজা?
আ', মোৰ হিচাপত সামাজিক মাধ্যম হৈছে এনে এটা অনলাইন মাধ্যম! যাৰ জৰিয়তে আমি মানুহৰ লগত যোগাযোগ কৰিব পাৰো!
হয়!
আৰু তথ্য ভাগ বতৰা আদি কৰিব পাৰো!
হয়, হয়!
আৰু আজিকালি বহুতে ইয়াৰ জৰিয়তে খবৰ পায়! ছবি বা ভিডিঅ' আদি শ্বেয়াৰ কৰে? ই ই যোগাযোগ ব্যৱস্থাতটো সহজ কৰি তুলিছে! কিন্তু, ইয়াৰ স ঠিক ব্যৱহাৰ কৰাটোও বহুত দৰকাৰ বুলি ভাবো লগতে!
হয়, হয়! ঠিকে কৈছা?
অ', পিছে কোৱাচোন তুমি সামাজিক মাধ্যম তুমি কি কামত বেছিকৈ ব্যৱহাৰ কৰা!
আহ, মূলত মই এই বন্ধু বান্ধৱৰ লগত যোগাযোগ কৰিবলৈ? বা ধৰা আৰু নতুন নতুন খবৰ জানিবলৈ মই ব্যৱহাৰ কৰোঁ!
অ'!
আৰু কেতিয়াবা ধৰা শিক্ষামূলক পেজ বা ধৰা ভিডিঅও চাওঁ কেতিয়াবা মই?
অ'।
কিন্তু বেছি মই অযথা সময় নষ্ট নকৰো আৰু, অযথা সময়ই নষ্ট নকৰো আৰু সামাজিক মাধ্যমতে থাকি।
অকল কিছুমান কথা মই চাবলৈ বা নিউজ বিলাক চাবলৈ মই ব্যৱহাৰ কৰো আৰু সামাজিক মাধ্যম।
নিশ্চয়, নিশ্চয়, নিশ্চয়! ঠিকেই কৈছা তুমি! মই সামাজিক মাধ্যমতটো ভাল কামতে ব্যৱহাৰ কৰোঁ।
হয়, হয়।
উম। তুমি কোৱাচোন, সামাজিক মাধ্যমৰ তোমাৰ কি কি অসুবিধা দেখা পোৱা?
মই ধৰা, সামাজিক মাধ্যমত অসুবিধা বুলি ক'লে ইয়াত ডাঙৰ সুবিধা হৈছে, অসুবিধা সুবিধা লাভ কৰিব হ'লে, সুবিধা হ'ল, দাম যিকোনো মুহূৰ্ততে তথ্য লাভ কৰিব পাৰি।
অ।
অ, আৰু দূৰত থকা আত্মীয় স্বজন আৰু বন্ধু-বান্ধৱৰ লগত সহজে যোগাযোগ কৰিব পাৰি।
অ।
আৰু লগতে বহু শিক্ষামূলক আৰু উপকাৰী বিষয়ও পোৱা যায় ইয়াত।
অ, অ।
হ'ব যে, মই এইবলাকে কৰিব পাৰি আৰু সামাজিক মাধ্যমৰ সুবিধাত।
নিশ্চয়, নিশ্চয়, ঠিকে কৈছা তুমি।
হয়। পিছে তুমি কৈছা সামাজিক মাধ্যমৰ অপ অপব্যৱহাৰে কি সমস্যা আনিব পাৰে?
হ, মোৰ হিচাপত সামাজিক মাধ্যমৰ অপব্যৱহাৰে
উম।
সময় আহ, বেছি সময় আমাৰ সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে ধৰা বহুতো সমস্যা আনিব পাৰে, যেনে আমি বেছি বেছি সময় সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে পঢ়া-শুনা বা কামৰ মনোযোগটো আমাৰ কমি যায়। আৰু ভুৱা, ভুৱা খবৰ সহজে বিয়পি যাবও পাৰে।
উম।
আৰু ব্যক্তিগত তথ্যৰ অপব্য় অপব্যৱহাৰো হ'ব পাৰে, সামাজিক মাধ্যমৰ। অপব্যৱহাৰ কৰিলে।
হয়, হয়।
সেইবাবে এই সচেতন হৈ ব্যৱহাৰ কৰাটো মই উচিত বুলি ভাবো।
হয়, হয়, ঠিকে কৈছা।
অ। পিছে তুমিও কোৱাচোন! ছাত্ৰ-ছাত্ৰীসকলে সামাজিক মাধ্যম কেনেকৈ ব্যৱহাৰ কৰা উচিত?
আহ, মোৰ মতে ছাত্ৰ-ছাত্ৰীসকলে ইয়াক সীমিত সময়ৰ বাবে ব্যৱহাৰ কৰাটো উচিত বুলি মই ভাবো।
অ।
এ, পঢ়া-শুনা বা জ্ঞান বৃদ্ধি ব্যৱহাৰ কৰিলে তেওঁলোকে বেছি লাভ পাব। তেওঁলোকে ধৰি, যদি অযথা সময় ব্যৱহাৰ কৰি থাকে, যিকোনো কাম কৰি থাকে ম পঢ়া-শুনাৰ বাহিৰে, ত', তেওঁলোকৰ বেছি ভাল লাভ নহ'ব বুলি মই ভাবো।
অ, অ, ঠিকে কৈছা। ছাত্ৰ-ছাত্ৰী সকলে সামাজিক মাধ্যমটো ভাল কামত ব্যৱহাৰ কৰাটো উচিত।
হয়, হয়, হয়।
অ,
পিছে তোমাৰ মতে, সামাজিক মাধ্যমে মানুহৰ জীৱনত কি পৰিৱৰ্তন আনিছে বুলি ভাবা?
মোৰ হিচাপত, সামাজিক মাধ্যমে মানুহৰ যোগাযোগ বহুত সহজ কৰি তুলিছে। আৰু এ এতিয়া মুহূৰ্ততে নিজৰ মতামত বা খবৰ আনৰ লগত ভাগ বতৰা আদি কৰিব পাৰি।
উম,
আৰু দূৰত থকা আত্মীয় স্বজনৰ লগতো, নিয়মীয়াকৈ যোগাযোগ ৰাখিব পৰা যায়। বৰ্তমান সময়ত, সামাজিক মাধ্যমৰ সহায়ত।
হয়।
আৰু এইটোয়ে ইয়াৰ, এটা ডাঙৰ সুবিধা বুলি মই ভাবো আৰু।
হয়, হয়, হয়, ঠিকেই কৈছা।
অ, পিছে তুমি কোৱাচোন? তুমি সামাজিক মাধ্যমত কি কি বিষয় চাবলৈ বেছি ভাল পোৱা?
উম, ভই মোলতে, শিক্ষামূলক ভিডিঅ, বা নতুন খবৰ। আৰু খেল-ধেমালি আপডেট চাবলে ভাল পাওঁ আৰু বেছি কৰি।
অ, অ,
বা আৰু কেতিয়াবা জ্ঞান বৃদ্ধি কৰাৰ বিষয় বস্তুও মই চাওঁ, ভাল লাগে জ্ঞান বৃদ্ধি কৰা বস্তু বস্তুবিলাক চাব খুজিলে তুমি, সামাজিক মাধ্যমত পাই যোৱা সহজে এইবিলাক।
অ,
আৰু অ, মোৰ মতে উপকাৰী বিষয় চালে, সময়বোৰ সঠিক ব্যৱহাৰ কৰা হয়।
অ,
উম,
ঠিকে কৈছা।
হয়, পিছে সামাজিক মাধ্যয়ম ব্যৱহাৰ কৰোতে আৰু কি কি সাৱধাৱানতা অৱলম্বন কৰা উচিত বুলি ভাবা?
মোৰ মতে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে নিজৰ ব্যক্তিগত তথ্য সকলৰে লগত, ভাগ, বতৰা কৰাটো মই উচিত বুলি নাভাবো। আৰু অচিনাকি মানুহৰ অনুৰোধ, সহজে গ্ৰহণ কৰা নকৰাই ভাল।
হয়।
আৰু লগতে যিকোনো খবৰ বিশ্বাস কৰাৰ আগতে সঁচ নে মিছা, সেইটো নিশ্চিত কৰাটো উচিত বুলি ভাবো মই।
হয়।
অ, তুমিয়েই কোৱাচোন, সামাজিক মাধ্যম তুমি পঢ়া শুনাত কেনেকৈ, সহায় কৰিব পাৰে?
সামাজিক মাধ্যমে ধৰা পঢ়া শুনাত, কেনেকুৱৈ সহায় কৰিব পাৰে। পঢ়া শুনাত, সহায় কৰিব পাৰি, যেতিয়া বহুত ধৰণে কৰিব পাৰে দিয়া, যেনে ধৰা বহু শিক্ষামূলক পেজ বা ভিডিঅ' থাকে সামাজিক মাধ্যমত।
অঁ'
সেইবোৰৰ- পৰা ধৰা সেইবোৰ জৰি়য়তে নতুন বিষয় সহজে শিকিব পাৰি।
অঁ'
আৰু কোনো বিষয় নুবুজিলে ধৰা তুমি- তাৰ ওপৰত বহু তথ্যও পোৱা যায় সামাজিক মাধ্যমত ই- টুব বুলি কয় তাতে তুমি ভিডিঅ' বিলাক চাই তুমি নিজৰ নজনা বস্তুখিনি- সেইটোত জানি ল'ব পাৰা ক্লিয়াৰ কৰি ল'ব পাৰা আৰু গোটেইখিনি।
অঁ'
আৰু মোৰ মতে সঠিকভাৱে ব্যৱহাৰ কৰিলে এই পঢ়া শুনাত বহুত সহায় কৰে দিয়া।
নিশ্চয় নিশ্চয়, ঠিকে কৈছা তুমি আমি যদি সঠিকভাৱে ব্যৱহাৰ কৰোঁ পঢ়া শুনাত আমাক নিশ্চয় সহায় কৰিব।
হয়।
উম'
পিছে তোমাৰ মতে আৰু মাজ- সামাজিক মাধ্যমৰ অপব্যৱহাৰ কেনে অপব্যৱহাৰ কেনেকৈ কমাব পাৰে বুলি ভাবা?
মোৰ হিচাপত ইয়াৰ ব্যৱহাৰ- এটা সময়ত ঠিক কৰি লোৱাটো উচিত বুলি মই ভাবো। অযথা ঘন্টাৰ পিছত ঘন্টা মোবাইলত নাথাকে। আমি যদি প্ৰয়োজনীয়- কাম মতে ব্যৱহাৰ কৰা হ ধৰো, তেন্তে সামাজিক মাধ্যম- ধ্যমৰ অপব্যৱহাৰ হ্ৰাস কৰিব পাৰিম। আৰু- মন আত্মনিৰ্ভৰ নিয়ন্ত্ৰণত আত্মনিয়ন্ত্ৰণ থাকিলেহে- অপব্যৱহাৰ সহজে কমাব পাৰি বুলি ভাবো মই।
হয়, হয়।
অঁ, পিছে- তুমি তোমাৰ মতে সামাজিক মাধ্যমৰ আটাইতকৈ ডাঙৰ সুবিধাটো কি?
অঁ' মোৰতে মোৰ হিচাপত সামাজিক মাধ্যমৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে মানুহৰ লগত- সহজে যোগাযোগ কৰিব পৰা।
অঁ'
ইয়াৰ জৰিয়তে নতুন নতুন খবৰ মুহুৰ্ততে মানুহে জানিবও পাৰি।
অঁ'
আৰু- ধৰা আৰু বিভিন্ন বিষয়ৰ ওপৰত নিজৰ জ্ঞান লাভ কৰিব পাৰি নিজে।
অঁ'
আৰু ব্যৱসায় বা নিজৰ প্ৰতিভা দেখুৱাবলৈ ইয়াক ভাল ব্যৱহাৰ কৰিব পাৰি।
ব্যৱসায়টো আজিকালি দেখা গৈছে ত' মানে সামাজিক মাধ্যমত বহুত ব্যৱহাৰ কৰে। ত আপোনালোকৰ এই সামাজিক মাধ্যম ব্যৱহাৰ কৰি বহুতো বহুত ব্যয়ৱসায় লাভো হৈছে।
অঁ'।
তেনেকে তুমি নিজৰ প্ৰতিভাৰ কিবা থাকিলে তুমি সামাজিক মাধ্যমত আপলোড বুলি কৰি যেনেকুৱা তুমি মানুহ বিলাকে- চাব তোমাৰ প্ৰতিভা তেনেকৈও তুমি উপাৰ্জন কৰিব পাৰা।
অঁ'
সেনেকে তুমি সঠিকভাৱে ব্যৱহাৰ কৰিলে এই বহুত উপকাৰী আছে আৰু সামাজিক মাধ্যমটো।
নিশ্চয় নিশ্চয়। ঠিকে কৈছা তুমি, আমি সামাজিক মাধ্যমটো সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে।
হয়, হয়
পিছে সামাজিক মাধ্যমত হোৱা খবৰ কেনেকৈ চিনিব পাৰি তুমি এতিয়া সেইটো কোৱাচোন
মোৰ মতে যিকোনো সময়ৰ দেখিলে লগে লগে বিশ্বাস কৰাটো উচিত নহয় আৰু আন বিশ্বাসযোগ্য উৎসৰ লগত মিলাই চলা চলিব লাগে বুলি মই ভাবো যদি সন্দেহ হয় তেন্তে খবৰ আনক পঠিয়াটো উচিত নহয় এনেদৰে আমি হোৱা খবৰ বিয়পাৰ পৰা আঁতৰি থাকিব পাৰোঁ আৰু আজিকালি দেখিছো বহুতে খোৱা খবৰ আদি বিয় পায় এইবোৰ কৰিব নালাগে
উম
অহ
ঠিকে কৈছ তুমি উৰা খবৰ একদম বেয়া শেয়েৰ কৰিব নালাগে
অ, 'পিছে তুমি কোৱাচোন ছাত্ৰ ছাত্ৰীসকলে সামাজিক মাধ্যমত সময় কটাটো উচিত বুলি ভাবো
উম, ছাত্ৰ ছাত্ৰীসকলে সামাজিক মাধ্যমত মোৰ হিচাপত উ, বেছি সময় ব্যৱহাৰ কৰিব নালাগে সীমিত সময় ব্যৱহাৰ কৰিব লাগে
অহ
পঢ়া শুনা শেষ কৰি অলপ সময় ব্যৱহাৰ কৰিলে সমস্যাটো নাই বেছি কিন্তু যদি বেছি সময় কটাবলৈ ধৰে ত পঢ়াত মনোযোগ টো কমি যায় অ
মই সেয়ে ভাবো
উম দে ঠিক আছে দিয়া তে আজি
অ ঠিকে আছে দিয়া মোৰো আজি তোমাৰ লগত কথা পাতি ভাল লাগিল সামাজিক
অ দিয়া ময়ো ভাল লাগিল মই দিন ক কথা পতা নছিলো সোধা নাছিলো বোলে তোমাকে ফোন কৰো এবাৰ মই
অ ভাল লাগিল দিয়াতে হ'ব দিয়াতে অ